হেল্ল', নাই এনেই আছোঁ তুমি কি কৰিছা?
এ ক্লাছৰ পৰা আহি এনে শুই আছোঁ।
অ' মই সেয়া ক্লাছৰ পৰা আহি পেলাই এনে শুই আছো, কিবা খালা?
নাই তুমি খালা?
নাই খোৱাই নাই খাম আৰু মানে আহি পেলাই ভাগৰ লাগিছে যে খোৱাই নাই।
অ' আমি সি কিনে এনেই বি্বনাত পঢ়ি আছো এক্জাম আছিলে ন আজি কেনেকুৱা হল?
অ' ভালে হৈছে, তোমাৰ?
উ ভালেই হৈছে ইমানো নহয় আৰু এটা দুটামান এৰিছো।
অ' মোৰো তেনেকুৱাই।
উম।
গাটো ভাল নাছিলে যে মানে, একো খোৱাই নাই মানে আহি পেলাই ভাগৰ লাগিলে যে এনে বিচনাত তাতে বাগৰি আছোঁ।
অ' বনালা নে নাই?
বনোৱাও নাই হোৱাও নাই, তোমালোকে?
নাই বনোৱাই নাই বনাম আৰু।
অ' কি বনাম বুলি ভাবিছা?
কি বনাম বুলি ভাবিছো মানে এতিয়ালৈ বৰ্তমান ভবাই নাই। ল যেনিবা কি বনাই
অ' আমাৰো তেনেকুৱাই লগৰ কেইজনীয়ে কি মানে নাজানো আৰু। মটো বনাব মনে যোৱা নাই কিবা মানে ভাল লগা নাই যে গাটো। বেয়া লাগি আছে এইটো কাৰণে।
মোৰো গাটো, হল আৰু অলপ টাইম আহি কিনে কাপোৰ চাপোৰ খুলি লৈ কিনে আকৌ অলপমান শুই দিছো মানে তো কি লাগি আছে যে।
অ'।
আৰু ইমান ৰ'দ দিছে।
দিছে আজি গৰম বহুত দিছে মানে।
সেইকাৰণে মানে ন নাই আৰু। শুয়ে আছো বনাম অলপ পাছত বনাই কিনে খাম আৰু। অ'।
তাকে, এক্জাম এনেই ভালেই হ'ল নহয়?
অ' ভালেই হৈছে ইমানো নহয় আৰু। মানে হ'ব লগা হেনে হৈছো আৰু। এতিয়া মেমে বহি চালেহে গম পামাম আৰু কি হয়।
অ, ঘৰত ফোন কৰিছ নে নাই?
নাই কৰাই নাই কৰিব লাগিব, তুমি কৰিছা?
নাই কৰা নাই, আহি পেলাই এয়া, কৰিম আৰু মানে। নে, মইও অলপ বাগৰি আছোঁ যে, সেই কাৰণে
ৰাতিপুৱা কৰিছিলোঁ ক্লাছ যোৱাৰ আগত।
অ,
এতিয়া কৰাই নাই আৰু, কৰিব লাগিব।
অ'।
উম।
বাকী খবৰ ভাল, সেই সিহঁতেও এনে বাগৰি আছে। সিহঁতেও ভাল লগা নাই যে।
ঘৰৰ খবৰ ভাল?
অ' ভাল তোমালোকৰ ভাল?
অ' ভালেই।
তোমালোঁকৰ আজি ভাইটিয়ে পৰীক্ষা আছিলে নহয়।
অ, কি হৈছে বা গমেই পোৱা নাই, ফোন কৰিলে গম পাম আৰু। আজি পৰা এক্সাম হব বুলে। অ, নপঢ়েই, কি ভাল হ'ব আও।
অ', অ, আজিকালি আৰু কি কৰিবা ম'বাইল চাব বয়ে চাইয়ে আজিকালি।
অ', সেয়াই ম'বাইল নহলে আজিক কালি একোৱে নকৰে, সিহ সুধিলে আকৌ কয় ম'ব বাইলৰ পৰা লিখিব লাগিব বোলে। কি লিখে সিহঁতেহে জানে, ইমান সৰু-সৰু পোৱালি কেইটাই।
উম, সেইটোৱে। আমাৰ দিনটোৱে ইমান দিয়া নাছিলে, এতিয়া আজিকালি বহুত ম'বাইলতে মানে চব আৰু। খোৱা বোৱা চব ম'বাইলতে।
আগৰ দিনত আমি খোৱা বোৱাও এৰি দিও লগৰবোৰৰ লগত খেলিবহে যাওঁ আৰু স্কুলৰ পৰা আহি। আজ-আজিকালি স্কুলৰ পৰা আহি এনি ফৰ্মযোৰো নোখোলে, ডাইৰেক্ট ম'বাইলটোহে বিচাৰে।
উম,
খেলা ধূলা একো নকৰে, পাহৰিলেই সিহঁতে খেলা ধূলা যে বস্তু এটাও আছে।
উম, সেয়াই।
সিহঁতে আজিকালি চব নিজৰ-নিজৰ ঘৰে-ঘৰে নিজৰ-নিজৰ ম'বাইল লৈ ব্যস্ত, আমি আগতে আকৌ কৰ কাৰ ঘৰত কি টেঙা আছে সেইবোৰ চাব যাওঁ, নহ'লে বা স্কুলৰ পৰা আহি ইউনিফৰ্ম খুলিলে খুলিলো, নুখুলিলে বাহিৰে-বাহিৰে খেলিবহে যাওঁ আৰু।
ইমান নাযাওঁ, হ'লেও মানে ম'বাইল ইমান নাচাওঁ।
নিদিয়েও ইমান ম'বাইল চাব কাৰণে।
এনে বেলেগত ওলাই নাযাওঁ, ঘৰতে ঘৰৰ ওচ ৰতে বা হঁতৰ লগত নাইবা সৰু-সৰু নিজতকৈ সৰুৱেই হওক বা ডাঙৰেই হওক, সকলো একেলগে ৰখি কিনে, ওচৰত ফিল্ড আছে ন' আমাৰ
উম,
সেয়া ফিল্ডতে এনেই খেলি থাকোগৈ যাই কিনে। ভাল লাগে তেতিয়া এতিয়া আৰু চব মোবাইলত ব্যস্ত। ফুৰিব পাৰি।
লগৰ কেইজনী কি কৰি আছে তোমাৰ?
কৈ আছে। অ'। তোমালোকৰ ঘৰৰ পুখুৰীত মাছ দিছে নে নাই এইবাৰ?
অ দিছে দিয়ে আছে মানে, এতিয়া মাছ পেলাই আছে, আগৰ মাছ শেষ হ'ল যে। এতিয়া আকৌ নতুনকে মাছ পেলাই আছে আৰু। যোৱাই নাই, ঘৰত যোৱা হোৱাই নাই।
ঘৰত যোৱাই নাই নেকি? কালি দেখোন নহলেই যোৱা।
জানো কি কৰো, চাওঁ।
অ',
চাও যদি যাব পাৰো নাযাবও পাৰো। কি হয় দেখা যাব আৰু।
অ' সেই আ দোকৰৰ প আহিব। য তোমালোকক গৰম বানধত দিম বুলি কৈছিল নে?
নাই নাই নিদিয়ে বোলে তোমালোকৰ?
নাই লগৰজনীহে আজি কলে দিয়ে নেকি বুলি গম নাপাও।
অ'।
পিলে আমাৰে কুতি হব ঘৰত গলে পঢ়িবও মন নাযাব। অ' মানে তেতিয়া হলে গুৰুপৰত দিব সেইবোৰ লিখিবও মন নাযাব পঢ়িবও মন
উম নাযাব আৰু।
ক্ গৈ থাকে ম কম ম অলপ মন যায় ক্লছত ধৰিব বুলি।
যিখিনি থাকে সেইখিনিও নাইকিয়াহে হৈ যাব গৈ।
অ' মনত থকা খিনিও মানে গৰম বন্ধ পলে এনেকুৱা হ'ব ঘৰত যাম যেতিয়া ইমান যেতিয়া নম্বৰ ফুৰিবলৈ যাম।
উ
সেয়া ফুৰিব যোৱা মানে হলে আৰু পঢ়াটো কৰ। তেওঁলোকক বেব মেচিন আনি দিলে।
নাই নাই। অৰ্ডাৰ দিছে অাই ন তোমালোকৰ?
ম অৰ্ডাৰ দিছে ম পইচা দিছিলো।
অ' আমি পইচা চইচা দি থৈছো অহাই নাই। আহিব আৰু, তুমি কি আচাৰ খাই ভাল পোৱানো?
মই আঙৰ আচাৰ তাৰ পাছত আৰু বগৰী আচাৰতটো যে মিঠৰি দি বনাই। গুৰ্দি অ' গুৰ্দি কিনা যে পগাই। সেইটো ভাল পাও।
অ'।
তুমি কি আছাৰ খাই ভাল পোৱা?
মই বগৰী আচাৰ ভাল আচাৰতটো গোটেইখিনিয়ে ভাল পাওঁ হ'লেও মানে আমৰ আচাৰটো বেছি ভাল পাওঁ আৰু। আৰু তেতেলী আচাৰটো ভাল পাওঁ, আৰু জলফাই এটা এনেকৈ বনাই হেৰি কৰে, পুৰা জলফাইখিনি মানে উহাই লৈ পেলাই বইল কৰি
উ
তাৰপিছত এতিয়া গুড়ি কৰি লৈ পেলাই মিঠা জ্বলা চব দি পেলাই বনাই যে বহুত ভাল লাগে এনেকৈ বনায় নাই টো খাই ভাল পাও বনাব জানানে তুমি
নাই মই সেইটো আছাৰ বনাব নাজানো এনে ঘৰত বনাই মই কিন্তু মইও বনাব নাজানো মই আমৰ আচাৰটো জানো মই আমৰ আচাৰতটো জানো তাৰপিছত মানে বগৰী আচাৰতটো মিঠ থৰি দি যে বঙাব পাৰি সেইটো তাৰ মানে বগলটো শুকাই লৈ
অ' আমাৰো সেয়া তেতেলী আচাৰটো জানো মানে আমাৰ মানে অলপ হেৰিকে বনাই যে।
তেতেলী খিনি আগত মানে পুৰা পগাই ল'ব। পগাই পেলাই মানে আহখিনি এনেকে গুটি এনেকে উলিয়াই লৈ তাৰপিছত তেতিয়া মানে খিনি কলপাত এনেকে কাটি আনি পেলাই কলপাত খন ধুনীয়াকে ধুই, তাত তেনেক দি দিব ঢালি দিব তাৰপিছত ৰ'দত দি দিয়ে শুকাই যেতিয়া মানে এ পাপৰৰ নিচিনা খুলি আহে খাব কাৰণে যেতিয়া টেষ্টি হয় তাৰ পিছত এনেকে তেল দি জলকীয়া নিমখ দি এনেকৈ মানে ভৰাই পেলাই থৈ দিয়ে ধুনীয়া আচাৰ হৈ যায়গৈ ভাল লাগে তেনেকৈ
তোমালোকৰ গাজ টেঙাটো যে আচাৰ নে সেইটো কৰে নে
অ কৰে আমাৰ বাঁহৰ গছ আছে যে কৰে আচাৰটোও কৰে তাৰপিছত খাৰো খাওঁ
গাছ টেঙা আচাৰটো কেনেকে কৰেনো ম ই মানে কৰি পোৱা নাই
গাছটেঙা আচাৰটো আগত ধুনীয়াকে পিহনাত পিহি নহ'লে এনেকৈ গুৰি কৰি লব গুৰি কৰি তাৰপিছত তেতিয়া ৰসটো ধুনীয়াকে চেপি পেলাই উলিয়াই ল'ব উলিয়াই পেলাই তেতিয়া ধুনীয়াকৈ বৈয়ামত ভৰাব
উম
বয়ামত তাৰ পিছত কেঁচা জলকীয়া কেঁচা নহৰু এনেকে গোটেইখিনি লৈ পকা জলকীয়া দিব পাৰি পাৰে ভোট জলকীয়া দিব পাৰে দি ধুনীয়াকে ভৰাই দিব দি লৈ পেলাই তাৰপিছত গাজৰ পানীখিনি দিব
উ
নিদিলেও হয় জোল খিনি মানে খিনি দিলে তেতিয়া মানে যেতিয়া বনোৱা যায় তেতিয়া মানে সেইখিনি মানে হেৰি কৰিব পাৰে আৰু দিব পাৰে তেতিয়া মানে টেঙা লাগে যে ভাল লাগে মাছৰ লগত মাছৰ টেঙা আৰু নিদিলেও হয় তেনেকে শুকানকে তাৰপিছত দুদিনমানৰ পিছত ঢাকোন মাৰি যাতে থৈ দিব ৰ'দত দিব তেল চেল ভৰাই পেলাই তাৰপাছত তেতিয়া দুদিনমান দুিনমানৰ পিছত ধুনীয়াকৈ হেৰি হৈ আহিব নহয় টেঙা হ'ব তেতিয়া মাছৰ লগত দি পেলাই খাব পাৰে তাৰপিছত আচাৰটো এনেকৈ জলকীয়া নিমখৰ লগত তেলৰ লগত এনেকৈ পিয়াঁজ কুটি এনেকৈ এনেকৈ খাব পাৰে
হয়
আৰু সাৰটো আকৌ হেৰি কৰি বনাব পাৰে ধুনীয়াকে মানে এনেকে পিহনাত পিহি লৈ পেলাই কঠাঁলৰ গুটি দিও বনাব পাৰে ভা ভাজি লৈ পেলাই তাৰপিছত ধুনীয়াকে বনাই আৰু
বনাব জানা
উম
তুমি বনাব জানানে?।
অ', জানো অলপ। টেষ্ট কৰি চাব লাগিব মানে সাৰ দিয়াৰ পিছত এনেকে লাৰি পেলাই যেতিয়া তিতা লাগিব। তেতিয়া মানে হোৱা নাই বুলি গম পাবা, আৰু যেতিয়া সোৱাদটো মিঠা হৈ যাব তেতিয়া মানে চব্জি খিনি হৈ গ'ল বুলি গম পাবা আৰু। তেতিয়া ধুনীয়াকে নুমাই দিলেই হৈ যাব।
হেল্ল'
এতিয়া ৰাখো মোৰ মানে কাম অলপ আছে
অ কাম অলপ আছে হ'ব দিয়া
পিছত কৰে